অ', ধ্ৰুৱত।
শুনি আছা? ৰ' ৰ' এক মিনিট মই স্পীকাৰ
ক' খবৰ পাতি ক'। ফাটা ফাটি মানে তোৰ খৱৰে নাই দেখোন।
মোৰ খবৰ নাই বিজি আছো ন' একেদিন।
ব্যস্ত আছ নেকি? আত্ছা। কি কাম চলি আছে নেকি তোৰ?
জব এৰি মই এতিয়া একত্ৰিশ তাৰিখৰ পৰা।
তই এৰিবি নেকি? স চাগে, কিয় এ? কৰি থাক ন ধুনীয়া এটা মানে চাকৰি পাইছ, চাকৰিটো কিয় বাদ দিয়? ধুনীয়া মানে অলপ কষ্ট আছে কষ্ট কৰ কষ্টটো কৰিবই লাগিব ন তই। হল বুলিয়েতো চৰকাৰী চাকৰি বা এনেকে নাপ
বেলেগত মাথামাৰিব লাগিব এতিয়া। সেইটো সেইটো কামত লাভ নাই মানে সঁচা কথা কৈছো। সেইটো কামত থাকি লাভ নাই ভাই কাৰণ স সেনেকুৱা তেনেকুৱা কামত একো গ্ৰোথ নাই ন। সুধা খালি বিলিং কৰি থাকিম নেকি সুধা বিলিং কৰি থাকিলে নহব নহয়। গ্ৰোথ হব লাগিব অলপ নিজৰটো সেয়া কথা। আমাৰ লগৰ এটা, আমাৰ কি কয় কলেজৰ লগৰ এটা সি এতিয়া এৰিলে। এৰি পেলাই এতিয়া সি বেলেগত মাথা মাৰি আছে। ও কৈছে সেইটো যে গ্ৰখ নাই একো।
গ্ৰথ নাই হম হম হম
নাই ভাল চাই, চা, তাতকে যদি ভাল পাওঁ। য'ত, তোৰ এটা ফ্ৰীডম, এটা। য'ত নেকি তোৰ এটা, এটা ফ্ৰীডম থাকে ন? ফ্ৰীডমটো লাগে।
ফ্ৰীডম নাই সেইটোৱে সেইকাৰণেতু এৰিব বিচাৰিছো। ফ্ৰীডম থাকিলেটো- টো থাকিলোৱে হয় তাতে। কিন্তু ফ্ৰীডম নাই।
ইয়াতকে ভাল চাই চা ইয়াতকে যত ভাল পাবি তাতে জইন কৰ। পইচা লাগে অলপ ক'মকে দিলেও কথা নাই, দৰমহাটো। য'ত ফ্ৰিডম থাকে। কাৰণ এতিয়াতো বাকী আছো মই চলি আছো। ঠিকেই আছোঁ।
লগৰ কেটাৰ লগত কথা পাতিছ নে নাই?
এ তাৰ তলতো কথা চথা হোৱা নাই। টান। তাৰ তলত মানে সিও ব্যস্ত থাকে। বাৰ দিব্যাৰ্থও ব্যস্ত থাকে কুলদীপও ব্যস্ত থাকে আজিকালি।
কুলদীপে কিবা কাম কৰি আছে গম পাইছ?
কাম অ', ই ঘৰৰ পৰাই কৰি আছে। ঘৰৰ পৰা এটা এৰি। ইণ্টাৰ্ণশ্বিপ ও চলি আছে তাৰ চাৰি মাহৰ। উম। চাৰি মাহ পিছত চাগে পাব। মই তাক কৈছোঁ পাবি।
সি ইন্টাৰ্শ্বি কৰিলে নহয় এতিয়া তাৰ বহুত সি ইনেক্ মোতকেও বেছি এক্সপেৰিয়েঞ্চ হৈ যাব আৰু সি ইন্টাৰ্নশিপ হে কৰিছে ম‌ই জব কৰা জব কৰা পিছতো মোৰ চাৰ্টিফিকেটখনতকে বেছি তাৰ চাৰ্টিফিকেট কেইখন হে কাম দিব। আৰু সি ইটাৰ্নশিপত শিকিব পাৰি যে আমি এতিয়া শিকিব পৰা নাই একো
উম অ সেইটো হয় কিন্তু
প্লাছ সি এতিয়া এম বি এ কৰিব। কেট দিয়াৰ পিছত ই এমবিএ কৰিব।
এম বি এ কৰিব। সি এতিয়া ওয়াৰ্ক ফ্ৰম হোম কিন্তু পাই যাব ভাল চাই। মই তাক কৈছোঁ, বোলে ৱৰ্ক ফ্ৰম যদি পা ম‌য়ো কৰিব পাৰি।
ময়ো কৈছোঁ তাৰ ৱৰ্ক ফ্ৰৰ ৱৰ্ক ফ্ৰম হোমৰ কথা
উম
ওৱাৰ্ক ফ্ৰম হোমৰ কথা ময়ো তাক কৈছোঁ, কাৰণ মই এতিয়া এৰিম ন জবটো। জবটো এৰাৰ পিছত, তেতিয়া কি কয় তাক মই আগতীয়াকে কৈয়ে থৈছোঁ, যে কিবা কাৰণে যদি সোমোৱাই-চোমোৱাই দিব পাৰে। তাতে তেতিয়া হলে কিয় তাই তাক কোনে দিছিলে বায়েকে দিছিল বুলি কৈছিল
বায়েকে দিছিলে তাৰ জেঠী মাকৰ ছোৱালী অ
উম।
বায়েকে দিছিলে।
চাওঁ, মোৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখনে দি যদি পাৰোঁ।
নাই আমাৰ, আমি মানে পাৰিম কাম, কাৰণ ইমানো সেই নহয়, টান নহয়। ধুনীয়াকে কৰিব পাৰিম। টেনশন নাই, সেইটো কিন্তু মেইন কথাটো হ'ল কি এতিয়া মানে, সেইটো প'ষ্ট ওলাব লাগিব ন? বৰ্তমান পোষ্ট নাই বোলে, মানে। খালি
পষ্ট নাই প্লাছ তুৰ কি কয় নিজৰ সেয়া লাগিব কি কয় কোৱালিফিকেশ্যন হিচাপে লাগিব
কোৱালিফিকেশন লাগিব অ
অ আজিকালি কোৱালিফিকেচনতকে বেছি স্কিল লাগে, মানুহটোৱে কিমান জানে এইবিলাক
সেইটোৱে দক্ষতাটো লাগিব, সেইটোতো ইম্পৰ বহুত এতিয়া তাৰ স্কিলটো মানে গৰ্ত তুলু গঢ় কৰি তুলিছে কিন্তু।
উম।
তাৰ দুই মাহ হৈ গ'ল
দুই মাহ হল সি কি ৰেগুলাৰ কৰি আছে নেকি ডেইলি কৰি আছে
তাৰ ৰবিবাৰটো বন্ধ থাকে খালি।
অ', নাই সি সেইদিনাখন কৈছিলে থাৰ্ছডে দিনা কি কয় বোলে বন্ধ আছে তাৰ
হয় নেকি, থাৰ্চদে থাকিব পাৰে তেতিয়াহলে অ দেওবাৰে চাগে লাগছে একদিন মুঠতে তাত একদিন থাকে আৰু নে দুদিন থাকে নি পাঁচ দিন কৰে চাগে কিবা এটা হয় আৰু বাকী যি হক ভালে কৰিছে যি কৰিছে ভালে কৰি আছে সিয়ে ভাল কৰিছে আমাতকে
এই ৰ মেইন কথাটো সেয়া কি কয় সিদিনাখন চাৰ্থকে মোক ফোন কৰিছিল হা ফোন কৰি ছিলে আৰু চাৰথকে মোকে নহয় দিবাৰ্থ আৰু কুলদ্বীপকো ফোন কৰিছিলে সি কি কয় সি মানে তি তিন তাৰিখে নাইট ষ্টে কৰাৰ কথা এটা কৈ আছে হা এতিয়া নাইটছ ষ্টে কৰা কথাটোৰ কাৰণে সুধিব দিছিলে তোকো এবাৰ সুধিব দিছিলে কাৰণ তই সেইদিনাখন নগলি ন ৰাভাৰ বিয়া হে। এ বিয়াৰ হেয়াৰ দিনা সেইকাৰণে সুধিব দিছিলে তই যাবি নে নাযাওঁ
এতিয়া কথাটো হল কি নাইট ষ্টে বস্তুটো মানে মা দেউটাই এলাও নকৰে মেইন তাৰ-তাৰ তাতে থাকিব কাৰণে মানে বিশেষকৈ থাকিব নিদিয়ে এতিয়া তোৰ ঘৰত বা কুলদ্বীপৰ ঘৰত বা ডিবাহতৰ ঘৰত থাকিব দিব। আমাৰ কেইটাক মাজত চিন্তা নাই মানে তাৰটো অলপ বেলেগ হৈছে ন
কুলদ্বীপ কুলদ্বীপৰ কথাটো কুলদ্বীপৰটোটো বাৰু সেইটোৱে কি কয় দিবিয়াৰথই বোলে বাৰে বাৰে থাকিছে। দিবিয়াৰথ আৰু চিমনে সিহঁত দুটাই বাৰে বাৰে থাকিব যায়। এতিয়া সেইদিনাখন ৰা কি কয় ৰাভা সেইদিনাও থাকিব গৈছে। তাৰ পিছতো বোলে আ ক থাকিব কৈছে সেইদনাখন ৰাতি মোক এটা মান বাজাত সিহঁতে ফোন কৰিছে ফোন কৰি পেলাই কৈছে কি কয় আহি যাবি নেকি মই কৈছো এই ৰাতিখন ফোন কৰি পেলাই কি লাভ আছে এই ৰাতিখন মই যাম নেকি ইয়াৰ পৰা
ও ও
সেই সদিনা তিন তাৰিখৰ দিনা নে কি কয় তিনি তাৰিখ নে আছিল নে কোন দিনা আছিলে ৰাভাৰযে কি কয়, আমি যে গৈছো
তিন তাৰিখ-তিন তাৰিখে পাৰ্টি উম
সেইটো
এতিয়া চাই ল মই মোৰ কথাটো কবি আৰু যে নোৱাৰো বুলি
গুচি আহিলো ন তাৰ তাতে গুচি
আহ হ নাই এতিয়া কৈ দি কৈ দিবি আ মই মোক জি
নাই, কৈছিলে আৰু সেইকাৰণে যদি কিবা কিবি কৰি প
নাই এতিয়া কথাটো হল মিছা কব লাগিব যাম বুলি কব লাগিব আৰু ত সেইটো কবও ভাল নালাগে ন? এনেকে মিছা কৈ ফালে এতিয়া আৰু মিছা কোৱা আৰু বয়স আছে নেকি এতিয়া যিমান যি হলেও, মানে তাতে থাকিলে এতিয়া ৰাতি উৎপাত হব সেইটোৱে বহুত বহুত ভাল কথা এইটো, আমি বহুত দিন ৰাইড এটা কৰা নাই, মই সেইটো ভাবি আছো ৰাইড এটা কৰিব পাৰি ধুনীয়াকে আমি এটা কাম কৰিব পাৰি তইতো বাদ দিবি বাদ দিলেতো ফ্ৰী থাকিবি তথাপিও আমি মই এতিয়া ৰাতি মই এতিয়া ৰবিবাৰটো ফ্ৰী থাকোঁ। অ ৰাইডটো কৰিব পাৰি কিন্তু মোক দিব্যাতো কালি মোক ফোন কৰি পেলাই কৈছে হা যে ৰাইডটো কৰিব পাৰি ভাল এটা হয় মই কইছো ভাব তহঁতে জাগাটো ভাব কি জাগাত কৰ কৰা কৰিব পাৰি ভাল মানে এইটো প্লেনিং আৰু বহুত দিন কৰাৰ আমি লাষ্ট কেতিয়া গৈছিলো? এ
চাৰি মাহ‌ মান হল আমি লাষ্ট ক'ত গৈছিলোঁ? লাষ্টোৰ আমি পাহৰি থাকিলোঁ নহয় ক'ত গৈছিলোঁ।
নহয় নহয় নহয় আমি লাষ্ট হেৰিত গৈছিলো, এ গৈছিলোঁ এ-এইটোৰ ছেপ্টেম্বৰত গৈছিলোঁ ছেপ্টেম্বৰত আমি হেৰিত গৈছিলোঁ এইটো উম এএএ ৱাটাৰ ফল এটা আছিলে যি অ অ অ তি লণ্ডীতিত অ
পিছত গৈছো নেকি এদিন
নাই তাৰ পিছত যোৱা নাই
তেতিয়া হ'লে লণ্ডীতেয়ে লাস্ট গৈছিলো
নাই নাই এইটো কেতিয়াবা এইটোত নমাহে হৈ গ'ল পবিতৰা যাব প মই বিৰাট ইচ্ছা আছিলে মানে পবিতৰাটো। এতিয়াতো নহবয়ে বেলেগ ভাৱ ক ক'ৰবাত এই জুনত কৰিম দে
জুন কৰিলেতো জুনতে কৰিম, এতিয়া আৰু মে আৰু কেইদিন আৰু দুদিন আছে মেছ চেচ হবলৈ। আজি ঊনত্ৰিশ তাৰিখ হ'ল। জুনতে কৰিম, জুনতে কৰিম আৰু জুনত মোৰো একজাম আছে দুটামান, আই বি পি এছৰ একজাম এটা আছে, তাৰপিছত কিবা এটা আছে। ফৰ্ম ফিলআপ ও কৰিব আছে দুটামান।
আচ্ছা, আচ্ছা।
কৰাৰ পিছতহে যাব পাৰিম আৰু দিবিয়াৰ্থৰো পৰীক্ষাই আছে, দে-দেওবাৰে আছে নেকি? পৰহি দিনা আছে তাৰ। পৰহি আছে দেওবাৰে, তাৰপিছত হি কৈছে কি, পোন্ধৰ তাৰিখলৈকে বোলে সি অলপ বিজি আছে, মোৰ পোন্ধৰ তাৰিখৰ পিছত, নাই-নাই-নাই পোন্ধৰ তাৰিখ নহয়, চৰি প্ৰথম উইকটোৱে থাকিব, তাৰ পিছত সি বোলে ক'বাত যায়, বৰপেটাত যাব নে ক'বাত
অ কৈছিলে কৈছিলে অ কালি গৈছিলে বৰপেটা যাব নেকি সেই মাজৰ ভাগত কৈছিল ছেকেণ্ড উইকটোৰ কথা কৈছে স জুনৰ অ তাকে কৈছে যে আমি এটা ৰাইড কৰিম ধুনীয়াকে যাম দেই বাৰু এইবাৰ লৈ পেলে ভাল জেগা এ তাত যাম বেছি দূৰ নহয় মানে দিনটো
নৰ্মেল যাওঁ, কিয় আমি লা, কি কিয় হেৰিলে যাব পাৰো ন'! এহ, মইতো তো দৌল গোবিন্দ গৈ আহিলো এতিয়া দৌল গোবিন্দ যাই লাভ নাই। আহ, নৰ্থ গুৱাহাটী অলপ ফুৰিব চুৰিব পাৰি।
অ' তাতে ভাল জেগা চাই ল। য'ত
উম, আমিনগাঁৱত বোলে এখন কিবা বোলে পাৰ্ক টাইপ আছে, তাতে কৰিব যা যাব পাৰি। তাতে যাব পাৰি, তাৰপিছত, নহলে আৰু ক'বাত যাব পাৰি আৰু ইমান জেগা আছে!
ভাল চাই জেগা চাই ল।
উম।
পৰখি কি পৰীক্ষা আছে, দিবিয়ার্থৰ?
কিবা হেৰি হয়, এ পি এছ চি, চি চি নে কিবা এনেকুৱা কিবা একজাম।
বাপৰে বাপ, এ পি এছ চি!
নাই, নৰ্মেল কম্পিউটাৰ প'ষ্টৰ কাৰণে
ঔ, কম্পিউটাৰ। আচ্ছা, আচ্ছা। দে তে
দেহ, হ'ব দে
দেহ, শুভৰাত্ৰি।
উম, শুভৰাত্ৰি।